হেল্ল' অঁ', কোৱা।
অ', কি কৰি আছা।
কি কৰিবা এনেই আছোঁ ৰ'বা তুমি কি কৰি আছা।
অ', কি কৰিম আৰু তোমাৰ এনেই আছো দিয়া আৰু ঘৰতে বহি আছো আৰু। বাকী খা খবৰ কেনেকুৱা তোমাৰ।
খা খবৰ আছোঁ দিয়া ঠিক থাকে তোমাৰ কেনেকুৱা
উ, মোৰ চলি আছে আৰু মানে ভালে দিয়া আৰু ক'বলৈ গ'লে। ভালে চলি আছে বৰ্তমান সময়ত বাকী পিছে। এই কোৱা এ আজি। কি ক'ম নোৱাৰো কি কথা পাতিম আজি আৰু পিছে এই কোৱা দিনটো কি কৰিলে তাকে কোৱা।
দিনটো কি কৰিম দিনটো ভাবি আছো ৰবা কিবা কামৰ চিন্তা কৰি আছো মানে। পইচা উপাৰ্জন কৰিব লগা হৈছে মানে। উ, পইচা জানাই নহয় আজিকালি আৰু পইচা লাগে আৰু সকলো কামতে তাকে ভাবিছো। কেনেকৈ তোমাৰ দুটকামান ঘৰত থাকিয়ে ইনকাম কৰিব পৰা যায়। কি কৰোঁ কি নকৰোঁ তোমাৰ তাকে চিন্তা কৰি আছোঁ বা মাথাত একো নোসোমাই হৈছে এতিয়া। মানে একো কামেই নকৰা হৈছে কি কৰিম কি নকৰিম একয় নহয়। মানুহে নাথাকিলে অলপমান চিন্তা ভাৱনাটো বেছি হয় তো সেনেকুৱা ধৰণ। এটা সমস্যা হৈছে আৰু বৰ্তমান ক'ব গ'লে আচলতে।
অ', নহয় এইটোতো হয়ে বাৰু বাকী। মই সুধিছিলোঁ যে আজি তুমি পুৱা একদম ৰাতিপুৱা যেতিয়া উঠাৰ পাই আৰু উঠাৰ পাই এতিয়ালৈ তুমি। কি কি কৰিলা তাকে সুধিছিলো তোমাক।
মই ৰাতিপুৱা আজি উৎসাহ মানে কি মই শোৱাই নাই মই ৰাতিটো শোৱাই নাই বুলি ক'ব পাৰা। জানে নহয় ফুটবলৰ খেল চলি আছে তো ৰাতিতটো সেনেকয়ে যায় তোমাৰ। এতিয়া তোমাৰ ৰাতি কালিতো যোৱাকালি তোমাৰ ডেৰ বজাৰ পৰা আছিল। ত' দেৰ বজাৰ পৰা থকা কাৰণে তোমাৰ চালো মই চাৰে তিন বজালৈকে খেলখন চালো। ত' খেলখন চোৱাৰ পিছত আৰু ক'ত টোপনি আহিব তাকে অলপমান মোবাইল টো চালো। গেম চেম খেলিলো অলপমান তাৰপিছত। ৰাতিপুৱাতো আকৌ খেল আৰম্ভ হ'লেই ত সিখন চাব লাগিল সিখন চালো তে সেনেক। কে মানে আজিৰ দিনটো গ'ল মানে এতিয়ালৈকে খোৱাই নাই সেনেকুৱা ধৰণৰ ক'ব পৰা আৰু মানে। এতিয়া বুলি নহয় এই গোটেই তোমাৰ যিমান দিন হ'ল আৰু খেল আৰম্ভ হোৱা ফুটবল। ত' সিমান দিন শোৱাই নাই বাকী তোমাৰ। তেনেকুৱা চলি আছে জীৱনটো কোৱাচোন অলপমান।
হয় নেকি কি কোৱা এই তুমি খোৱা নাই নেকি এনেকে নকৰিবা আৰু। অলপ টোপনি চটোপনি মৰাা কৰিবা অলপ চলপ হ'লেও। এটা ফটো দিবাচোন তোমাৰ তোমাৰ চাগে মুখ চুখটো তোমাৰ আ মানে। মানে কি বুলি এইটো চকুৰ টকুৰটো গাতাই চাটাই সোমাই গৈছে আৰু মোৰ মতে আৰু। তুমি যেনেকে টোপনি ক্ষতি কৰি আছা আৰু ফটো এটা দিবাচোন মোক চেল্ফি এটা উঠি কিনে তোমাৰ। চকু টকু বা কেনে তোমাৰ হৈ গৈছে ৰঙা হৈ গৈছে নে তোমাৰ ভিতৰৰ ফালে সোমাই গৈছে। মোৰটো তোমাৰ বেছি টোপনি ক্ষতি কৰিলে কি হয় তোমাৰ চকুতো ভিতৰৰ ফালে মানে যিটো হয়, নহ মানে কৰিলে হয়, নহ। মানে চকুটোৰ ভিতৰৰ যিখিনি পিল্লি বুলি কওঁ আমি আৰু। এই মানে সেইটো ভিতৰলৈ মানে, মানে বহুত ভিতৰলৈ সোমাই যায় আৰু সেনেকুৱা আৰু। ত' মই সেইকাৰণে বেছি টোপনি ক্ষতি কৰিবই নোৱাৰোঁ মানে সেনেকুৱা আৰু মই মোটামতি মোক টোপনি মাৰিব লাগিবই নহ'লে মোৰ চকু একদম মানে তাতে চকুৰ ভিতৰত তুমি পানী মানে বহুত পানী তুমি থৈ দিব পাৰিবা আৰু ইমান গাটা হৈ যায় সিমান। তুমি চাগে মোক দেখি কলেজত দেখিছাই চাগে এনেকুৱা অৱস্থাত। মানে যেতিয়া মই টোপনি নামাৰোঁ তেতিয়া মোৰ এই চকু তকু কিমান তলত গুচি যায় আৰু। ত' বাকী মোৰ কি কৰিবা আৰু মইও সেনেকে আছো দিয়া ময়ো তোমাৰ দৰে এই মাত যেতিয়াৰ পৰা আৰু ফুটবল আৰম্ভ হৈছে তেতিয়াৰ পৰা সেই খেলে চাই আছো। তোমাৰ ৰাতি হওক দিনত হওক মানে যিবিলাক আৰু। খেল চাব লগা খেল আৰু মানে য'ত তোমাৰ খেলবোৰ চাই আৰু ভাল লাগে সেইবিলাক খেল চাই আছিলোঁ। এতিয়াটো তোমাৰ কিবা মানে একদম। নক আউট চলি আছে মানে একদম মানে যোনে হাৰে আৰু। সিয়ে ওলাই যাব সেনেকুৱা খেল চলি আছে ত' সেইকাৰণেতো একেদিন মিছ কৰিব নোৱাৰে খেলাবিলাক। সেইকাৰণে আৰু ৰাতি হওক দিন হওক চাই আছ মানে খেল বিলাক মানে নোচোৱাকে থাকিব নোৱাৰো আজিতো আৰু বহুত ডাঙৰ এখনে খেল আছে। সেনেকে আছো দিনটো। বাকী বোলে কিবা ঘৰত তোমালোকৰ কাম চাম চলি আছে কিবা সহায় চহায় কৰি দিছা নেকি কাম চামত?
সহায় কৰি আছো ৰবা গা তইতো মানা নাই তোমাৰ টোপনি চোপনি নামাৰিলেতো জানাই গা চা কেনেকুৱা লাগি থাকে তথাপিও আৰু উপায় নাই। এতিয়া ৰাতি তোমাৰ টোপনিও নাহে মানে সদায়, সদায় চাওঁতে, চাওঁতে অভ্যাস হৈ গৈছে নহ। জানোঁ বাৰু টোপনিতো মাৰটো দৰকাৰী নহ টোপনি নহ'লে তোমাৰ গা চা দুৰ্বল হয় বেমাৰ চেমাৰো হয়। কিন্তু এতিয়া কামবোৰো চলি আছে কামবোৰ নকৰিলেও নহয় খেল নাচালেও নহয়। মানে চাৰিওফালে সমস্যাই দিয়া কব গ'লে। কিন্তু তোমাৰ তাকে ভাবি আছোঁ ৰবা মই ভাবি আছোঁ টোপনিটো কেনেকৈ মানে অলপমান নিয়মিতভাৱে কৰোঁ। মানে অলপ হ'লেও আৰু তোমাৰ। কম চে কম দিনে ৰাতি মিলাই ছয়ঘণ্টা সাত ঘণ্টা হ'লেও যদি শুব পাৰোঁ। কামত আহিব নহ'লেতো জানাই আৰু টোপনি নামাৰিলে কি হয় মানুহৰ। সেইবিলাকতো ক'ব নালাগেই দেচোন ক'ব লগীয়া বিষয়ে নহয় সকলোৱে জানে সেইকাৰনেতো। মানে মানুহে ৰাতি যে টোপনি মাৰে তো সেইটো। কিমান দৰকাৰী ৰাতি টোপনিটো সেইটো ক'ব নালাগে এই বিষয়ে। বাকী তুমি এনে তুমি দিনটোত কিমান মান শুৱা হে মানে? ধৰা দিনে ৰাতি মিলাই কিমান মান ঘন্টা শুৱা তোমাৰ কিমান মান ঘণ্টা শুৱা যায়?
শোৱাতোতো ক'বলৈ গলে আগতে তোমাৰ কথাখিনি কৈ লৈছোঁ মানে তুমি যে ক'লা টোপনি আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় সেইটো কথা হয় বাৰু। তুমিও টোপনি মাৰিবা কাৰণ চোৱা যদি আমাৰ দেহাটোৱে মানে অলপ জিৰণি নাপায় তেনেহ'লে দেহা ত' এনেও কাম কৰিব নোৱাৰিব আৰু তুমি যি কাম কৰি আছা বুলি ক'লা। সেই কামটো বাৰু কৰি আছা নিজৰ পইচা মানে পইচা লাগেতো সকলোকে তো পইচা লাগিলে কাম কৰিব লাগিব। কিন্তু তোমাৰ চোন বেমাৰ হয়, লাষ্টত সেই কামটো কৰি উঠি গোটেইবোৰ পইচা চোন সেই বেমাৰটে গুচি যাব। ত' সেইকাৰণে অলপ, মানে স্বাস্থ্যৰ কথা ভাবিও অলপ মানে কাম বিলাক, স্বাস্থ্যৰ কথা ভাবিও কাম বিলাক কৰি থাকিবা। কমচে কম মানে ধৰি লোৱা চাৰি ঘন্টাটো শুবাই শুবা, যিহেতু খেলো আছে, কামো আছে। ত' এই মাহটো আৰু নহ'ব আৰু টোপনি মৰাটো, সেইকাৰণে চাৰি ঘন্টা তিনি অ'- পাঁচ ঘণ্টা মানটো টোপনি মাৰিবলৈ চাবই যাবা, কাৰণ- তেতিয়া আমাৰ মানে যিটো দেহা আছে, সেই দেহাটো আৰু ভাল লাগি থাকিব কাম কৰিবলৈ বা খেলবোৰ চাবলৈ। সেনেকুৱা আৰু বাকী তোমাৰ, মই তোমাৰ আগতে আৰু মানে ধৰি লোৱা যেতিয়া মই আৰু এনেই আৰু। ধৰিলোঁৱা। আজি বেকাৰ আৰু আছিলোঁ বা তোমাৰ এনে বেলেগ কাম চাম নাই, তোমাৰ কলেজ ছলেজো বন্ধ থাকে। তেতিয়া তোমাৰ মই মোটা-মোটি- ৰাতি তোমাৰ কি হৈছিল, এটা সময়ত দেৰিলৈ থকা অভ্যাস কৰি দিলোঁ, মইয়ো মানে চিনেমা চোৱা ৰাতি, এই তোমাৰ যিবিলাক চিৰিয়েল আছে, এই চিৰিয়েল চোৱা তাপা তোমাৰ এই গেম, গেম খেলা আৰু যিবিলাক গেম আছে সৰু সৰু গেম খেলা বা তোমাৰ ধৰিলোৱা ৰিল চোৱা, সেনেকে তোমাৰ কি কৰিলোঁ মই দুটা তিনিটা সেনেকে থাকিব ললোঁ তাৰ কাৰণে কি হ'ল মই ৰাতি ৰাতিপুৱা ধৰি লোৱা বাৰটা এঘাৰটা সেই সেনেকে বজাত উঠিব ধৰিলোঁ, ত' লগতে কলেজো নাই ইমান টেনচনো নাছিল। ত'সেইকাৰণে মই সেই- তোমাৰ এঘাৰটা বাৰটা সেনেকুৱা, সেনেকুৱা টাইমতে উঠা কৰিলোঁ আৰু মানে ধৰি লোৱা, দুমাহ মানতো সেনেকুৱাই কৰিছিলো, মানে কলেজ চলেজ নাছিলতো, এডমিশ্যন লোৱা নাছিলোঁ তেতিয়া। ত'যেতিয়া কলেজত এডমিশ্যন ল'লোঁ, তেতিয়া তোমাৰ অলপমান মানে- অলপমান আৰু পাছোৱাই আহিল মানে, তোমাৰ আঠাটা, নটা। ইমানত উঠিলোঁ আৰু মানে মোটামুটি মই ঘুমতি এতিয়া বৰ্তমান সময়ত মই মানে- বেছি নামাৰো দিয়া, এতিয়া- কমচে কম তোমাৰ খেলৰ কাৰণে এতিয়া মোৰ ছয় ঘন্টা- আৰু তোমাৰ খেল যদি মই নাচাওঁ, তেতিয়াহ'লে মোটামোটি- সেই সাত ঘণ্টা, ছয় ঘণ্টা সিমান মানে টোপনি মাৰো। যদি তোমাৰ খেলটো ৰাতি থাকে, তেতিয়া তোমাৰ সেই আৰু তিনি ঘণ্টা বা চাৰি ঘন্টাই টোপনি মৰা যায় আৰু। মানে দুপৰীয়া মাৰো আৰু যেতিয়া তোমাৰ ভাত তাত খাই অলপমান এনে থাকো আৰু। কাম চাম নাথাকে, তেতিয়া অলপ মানে অলপ এঘন্টা দুঘণ্টাৰ বা ডেৰ ঘণ্টা মান। অলপ মানে, অলপ জিৰণি লৈ লওঁ আৰু সেয়ে দিয়া।
এ মইয়ো মইয়ো তোমাৰ আগতে কলেজ চলা টাইমত কি হয়, কলেজ ধৰা বন্ধ দিলে ন? কলেজতো বেছিভাগ যোৱাই নাছিলোঁ দিয়াচোন, যাব যাব মন নাযায়। ত' কি কৰোঁ মই তোমাৰ, ৰাতি তোমাৰ বেছি বেছি দেৰিকৈও নুশু, বৰ বেছি চাৰে বাৰটা। টাউনত শুই যাওঁ, তোমাৰ ৰাতিপুৱা মই দহ এঘাৰ বজালৈকে সাৰেই নাপাওঁ মানে ইমান টোপনি। টোপনিত একদম লাল কাল আৰু। ক'বই নালাগে, তাৰ পিছত ৰাতিপুৱা দহ মান বা এঘাৰমান বজাত উঠো উঠি কিনে চাহ পানী খাওঁ। কিন্তু এতিয়া কি হৈছে, তোমাৰ এতিয়া মানে নিজে নিজে আৰু টোপনি নাহে ৰাতিটো। অ', মই যদি মানে। খেল আৰম্ভ হোৱা বুলি কোৱা নাই, খেল আৰম্ভ হোৱাৰ আগতেও কি হৈছিল তোমাৰ মই ৰাতি ধৰা- আহ্ দুটামান বজাতে শুলো, দুটামান বজাত শুৱাৰ পিছত কি হয়, মই ৰাতিপুৱা চাৰে ছয় বজাত- পাচ, ছয় বজাত সেনেকে সাৰ পাওঁ, তাত সেনেকুৱা এটা অভ্যাসে হৈ গ'ল মোৰ নিজ যে নিজে ৰাতিপুৱা সাৰ পোৱা, মই বাৰু। ৰাতিপুৱা সাৰ পুৱা অভ্যয়াসটো বেয়া নহয়, বিশেষ কিন্তু মোৰ সমস্যাটো হ'ল কি মই ৰাতি জল্দিও শুব নোৱাৰো। এতিয়া তুমি মই মই ধৰা তুমি মোক কৈছা যে, তুমি বাৰমান বজাত খাই বৈ পেলাই শুই যাবা, ত মোৰ কি হয় মই চত টাই থাকিব লাগিব বিচনাত, ইফালে ইফালে ঘূৰি থাকিম। মোবাইলো লগা হ'লে মোবাইলো নাচাম কিন্তু মোৰ টোপনি নাহে, এনেকুৱা নহয় যে মোবাইল চালে টো পনি নাই, সেনেকুৱা নহয় মোবাইল যদি নাচাও টোপনি চোপনি নাহে মানে একেবাৰে তোমাৰ এটা সময়তে টোপনি আহি যায়। মানে যিমান ভাগৰ লাগিলেও, মই আনকি আঁ, যেতিয়া কামৰ চামৰ কামত কামত গ'লে আৰু কি হয়? দিনটো বহুত কষ্ট হয় তোমাৰ। গধূলি আহি পাওঁতো গধূলি আহি পেলাই তোমাৰ বহুত ভাগৰ লাগে ভাগৰ লগাৰ পিছত মই ভাবো ৰাতিও টোপনি আহিব, তাৰপিছত গা পা ধুই কিনে ভাত পানী খাওঁ, খাই পেলাই বিচনাত যাওঁ আৰু জল্দি শুব কাৰণে। তাৰপিছত তোমাৰ বিছনাত পৰি থাকো পৰি থাকো টোপনি নাহে, টোপনি আহিলেও মানে কি হয় তোমাৰ আহে দশ মিনিট মান আহিল তাৰ পিছত আকৌ সাৰ পাই যাওঁ সেনেকুৱা ধৰণৰ। সেইটো এটা সমস্যা হৈ আছে ৰবা, মই ভাবি আছো তোমাৰ এবাৰ ডক্তৰৰ লগতে চাগে কথা পাতিব লাগিব এই বিষয়ে, মানে এনেকুৱা নহয় যে মই ধৰা টোপনি মাৰিব নিবিচাৰো বা টোপনি নাহে সেনেকুৱা নহয়। সমস্যাটো হ'ল যেতিয়া মাৰিব খোজো তেতিয়া নাহে, বা তোমাৰ যেতিয়া আহিব লাগে, তোমাৰ যিখিনি টাইমত শুব লাগে সেইখিনি টাইমত টোপনিটো নালা গে ত সেনেকুৱা ধৰণৰ অলপমান সমস্যা হৈছে তাকে আমাৰ ভাবিছো অলপমান। কিবা এটা এই বিষয়ে কৰিব লাগিব। কাৰণ, স্বাস্থ্যটো ভাল থাকিলে তোমাৰ সকলো ভাল থাকে ন। এতিয়া তোমাৰ মোৰ স্বাস্থ্যটোৱে মানে টোপনি নহলেটো জানাই আৰু। যিমানে খাদ্য নোখোৱা যিমানে যি নকৰা শুকাই খিনাই যাবা, ত সেনেকুৱা ধৰণৰ হৈ আ চে, মই মানে শৰীৰটো অলপমান বেমাৰী যেন হৈ আছে দুৰ্বৰ দুৰ্বল লাগি থাকে। বা মূৰ ঘৰুৱা এইবোৰ অলপমান সমস্যা হৈ থাকে। তাকে ভাবিছো ৰবা কি কৰা যায় এইকেইদিনৰ ভিতৰতে অলপমান ডক্তৰক দেখাই আহিব লাগিব চাগে এই বিষয়ে।
অ, দেখাবা কাৰণ তোমাৰ কামটোও ইমান ডাঙৰ নহয়, তোমাৰ নিজৰ স্বাস্থ্যটো যিমান ডাঙৰ। ত' সেইকাৰণে তোমাৰ স্বাস্থ্য তোমাৰ কামৰ লগতে স্বাইস্থটো অলপ ভাল ৰাখিবা। বাকী হ'ব দিয়া নহ'লে আজি, তুমি স্বাস্থ্যটোৰ কথা ধ্যান দিব আৰু দিয়া হ'ব দে নহ'লে এতিয়া থৈছোঁ।
অঁ দিয়া।